শুনি আছো শুনি আছো। তুমি শুনিছা?
শুনি আছো শুনি আছো।
অঁ অঁ হয়, কি কৰি আছিলা?
অ নাই একো কোৱা নাই বহি আছো। তুমি?
অ মই অকণমান আজি ওলাই গৈছিলো ৰবা এই আহিলো, এ বহুত গৰম পৰিছে নহয়।
হয় নেকি?
অ তাকেইেতো, আজি মানে তোমাৰ লগত এটা বিষয় লৈ আলোচনা কৰি ভাবিছো বিষয়টো হৈছে মানে, আমাৰ যি মানে বন সংৰক্ষণ, বা বনাঞ্চল, বা প্ৰকৃ যি জীৱকুল মানে, জীৱ জন্তুৰ উ পঢ়াত এনেকে মানে অকণমান আলোচনা কৰিম ভাবিছোঁ।
অ খুব ভাল, খুব ভাল, খুব ভাল বিষয় এটা বাছি লৈছা। তুমি আৰু বৰ্তমান সময়ত। বন্য বন্যপ্ৰাণী সংৰক্ষণৰ সংৰক্ষণটো বিশ্বত জুৰি এক ডাঙৰ মানে চিন্তাৰ বিষয় হৈ পৰিছে হয়নে?
হয় হয় একেবাৰে ঠিক কথা কৈছা। এতিয়া আমি আমাৰ এতিয়া যি মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তুমি জানাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো আমাৰ, পৃথিৱী বিখ্যাত কিমান দূৰৰ পৰ্যটকসকলো আহে। এতিয়া কিছু বছৰৰ পৰা। আমি শুনি আহিছিলো যে, এই যিটো মানে গঁড়, গঁড় যে হত্যা কৰে, এশিঙীয়া গড় এই তাক লৈ তুমি কি ক'ব বিচাৰিবা?
আহ তাক লৈ চোৱা কথাটো এনেকুৱা যে, আমি আহ মানে আহ অলপ চিন্তা ধাৰা কৰিব লাগিব ইয়াৰ ওপৰত হয়নে?
অ তাকেটো অকণমান আমি সুৰক্ষা দিব লাগিব। যদি আমাৰ সেই কাজিৰঙা খন যদি এশিঙীয়া গড়ৰ পৰা বিখ্যাত যদি গড়েই নাথাকে মানুহে মানে কি চাব, আমি কি কাক লৈ মানে। গৌৰৱ কৰিম ন!
আমি আমিছ আমি। দৰকাৰ আৰু আমি ইয়াক ণে কৰিব লাগিব
অঁ অঁ হয়, ঠিকে কৈছা। এতিয়া বা আমাৰ জীৱকুলৰ ওপৰত এতিয়া মানে এইটো খুব বেয়া প্ৰভাৱ পৰিছে, এতিয়া তুমি দেখিছা আমাৰ যি মানে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে দিনক দিনে গৰমটো বাঢ়ি আহিছে ইয়াৰ ফলতো ধৰা আমি মানুহ মা মানুহে ধৰা অমি এচি ফেন ঠাণ্ডা পানী এনেকুৱাই দি আমি চলি যাওঁ, কিন্তু জীৱ জন্তুটো ত কিমান কষ্ট হয় হয় নে?
অহ।
এই শুনি আছা নে?
শুনি আছোঁ শুনি আছোঁ।
হয় এই জীৱ জন্তু বিলাকৰ যি কষ্ট বা দুৰ্দশা এই তাক লৈ মানে এতিয়া তেওঁলোকেটো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে ন।
হয় নিশ্চয় হয়।
এতিয়া যদি আমি মানুহবিলাকে গছ বনবিলাক কাটি পেলাই, প্ৰকৃতি ধ্বংস কৰে তেতিয়া তেতিয়াহ'লে চোৱাচোন মানুহ এই জীৱ জন্তু বিলাক ক'ত যাব এই চৰাই চিৰিকট বিলাক ক'ত ঘৰ সাজিব হয়নে?
মানে তোমাৰ বন্যপ্ৰাণী বিলাক এনেকুৱা যে বনপ্ৰাণীয়ে পৰিৱেশৰ ভাৰাসাম্যতা ৰক্ষা কৰে। আৰু তেওঁলোক তেওঁলোক পৰিব মানে কি প্ৰকৃতিৰ প্ৰতি মানে তোমাৰ আহ কিবা নিৰ্ভৰ থাকে যদি প্ৰকৃতি আমি গাছ বন আদি কাটি কেনে যদি নষ্ট কৰি দিওঁ তেতিয়াহ'লে আহ মানে তোমাৰ জীৱ জন্তু থাকা জাগা নাই কীয়া হৈ যাব। বহুত লগা হয়।
আৰু মই জৈৱ বৈচিত্ৰতাত মানে ডাঙৰ এইটো বেয়া প্ৰভাৱ পৰিব।
বেয়া প্ৰভাৱ পৰিব আৰু প্ৰজাতিটো বিলুপ্ত হোৱা মানে তোমাৰ সম্ভাৱনাটো বাঢ়ি যায়।
তোমাৰ মাতটো আহা নাই।
আহিছে নে এতিয়া অ তেতিয়া এই এই মানে এইকেইটা কথা যদি হয় তেতিয়াহ'লে তোমাৰ প্ৰজাতিটো বিলুপ্ত হোৱা আকাংক্ষাটো বেছিকে মানে বাঢ়ি যায়।
ঠিকেই কৈছে যেনেকৈ তোমাৰ ডাইন'ছৰৰ কথাই যদি কওঁ ডাইন'ছৰটো এতিয়া বিলুপ্তি ঘটিলে। আমি এতিয়া পঢ়িব বা ক'ৰবাত আমি পাওঁহে যে এনেকৈ ডাইনছৰ আছিল আমিতো এতিয়া দেখা নাই।
দেখা নাই হয়।
সেইটো যেনেকে বিলুপ্তি ঘটিলে, হয়তো এনেকে লাহে লাহে আমাৰ এশিঙীয়া গড়, বাঘ, ভালুক সকলো বিলুপ্তি ঘটিব এটা সময়ত।
হয়।
উম উম এই বিষয়ে তুমি অকণমান কি ক'বা মানে কোৱাচোন অকমান ভাল
তোমাৰ পৰিৱেশ যদি আমি অ ভালকে যদি আমি নাৰাখো তেনেহলে আহ সমগ্ৰ পৰিৱেশ ব্যৱস্থাৰ ওপৰত বিলুপ্ত প্ৰভাৱ পৰে। ইয়াৰ ফলত বহুত কষ্ট সন্মুখীন হব লগা হৈ যাব। আগন্তুক দিনত কিয়নো আমি উশাহ নিশাহ লবলৈও মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, কিয়নো আজিকালি তোমাৰ মেচিনাৰী বিলাক কোম্পানী বিলাক অত্যাধিক বাঢ়ি বাঢ়ি গৈ আছে আমাৰ ইয়াত। হয় নে এনেকোৱা হ'লে ৰ' এই তোমাৰ পলিউশন বিলাক বাঢ়ি যায়, তাৰ ফলত মানুহ হয় বেমাৰ হৈ যায়।
হয়, হয় এতিয়া তুমি মানে প্ৰদূষণৰ কথা কওঁতে মই এটা কথা ক'ব বিচাৰিম যে আমাৰ এইবিলাক যি কল কাৰখানা এইবিলাক আছে তাৰে এইবিলাক ধোঁৱা লেতেৰা, ধোঁৱা ওলায়। আৰু গাড়ী মটৰৰ পৰা যিবিলাক মানে কাৰ্বন মনক্সাইড এইবোৰ ওলায়। সেইবিলাক গৈটো তোমাৰ বায়ুমণ্ডল বা অ'জন লেয়াৰত মানে গৈ পয় আৰু বায়ুমণ্ডলত সেইবোৰ মানে মেঘ হৈ যেতিয়া বৰষুণ হৈ নামি আহে। ইচিত বৰষুণ হৈ যায়। সেই এচিড বৰষুণৰ ফলতো জীৱ-জন্তুৰ গাত পৰিলে ছালৰ বেমাৰ বিভিন্ন ৰোগ হয় বা আমাৰ মানুহৰো আমি ধৰা মানুহৰ এতিয়া আমি চিকিৎসা কৰিব পাৰিম। কিন্ত জীৱ-জন্তুটোতোটো সেনেকে চিকিৎ ইচ্ছা কৰিব নোৱাৰে হয়নে।
কৰিব নোৱাৰে বহুত বহুত অসুবিধা হয় বহুত মানে তোমাৰ
তুমি চাব পাৰা এই ইভি ইভি গাড়ী বোৰ ওলাইছে যেতিয়া অ', ইভি গাড়ীবোৰ যদি আমি বেছিকৈ ব্যৱহাৰ কৰোঁ। তেতিয়াতো হয়তো ময় ভাবো প্ৰদূষণটো অলপ কমিব, তুমি কি ভাবা নো?
ভাল কথা কৈছা এটা কিয়নো আমি যদি অহ, এই পেট্ৰল ডিজেলৰ গাড়ী কেইটা কম চলাই কিনে যদি আমি ইভি গাড়ী চলাও তেতিয়াহ'লে অহ, তোমাৰ প্ৰদূষণতটো মানে কমাৰ চান্স আছে কমি যায়। কিয়নো আমি অ', পিৰ পৰা অ', কোনো তেনে তেনেকুৱা বিষাক্ত ধোঁৱা এইবিলাক কোনো ই নাহে।
অ', অ', গেছ
হয়।
হয়, হয় তাকেইটো ঠিকেই কৈছা তেনেকৈ যদি আমি মানে অকণমান কৰোঁ আৰু যদি মই কওঁ গছ আমি যদি বেছিকৈ ৰোপণ কৰোঁ বৃক্ষৰোপণ কৰোঁ বনাঞ্চল আমি বননীকৰণ কৰোঁ তেতিয়াহ'লে হয়তো আমাৰ অ', আ আমি যিটো আগৰ পৰিৱেশ সেইটো আমি ঘূৰাই পাম।
এইটো পোৱাটো কঠিন কিয়নো অহ, এটা গছ ডাঙৰ দীঘল হ'বলৈ কমেও চাৰি পাঁচ বছৰৰ সময় লাগে তাতকেও বেছিও লাগে।
অ', ঠিক কথা কৈছা তুমি, হয়।
ত' যদি আমি এতিয়া গাছ গছনি কাটি কিনে নতুন গছ লগাৰ মানে লগোৱা চেষ্টাও কৰো তেতিয়াহ'লেও মানে আমি এ আগৰ পৰিৱেশটো পোৱা
বহুত সময় লাগি যাব, বহুত সময় লাগিব ঠিক কথা
ত' তাৰ মাজত হয় তাৰ মাজত আমি বো ধৰণৰ তোমাৰ অহ, বেমাৰ আজাৰ এইবিলাকৰ পৰা স
ঠিক কথা কৈছা এতিয়াতো আমাৰ গছ গছনি ধৰা আজি যদি এজোপা মই গছ লগাওঁ এজোপা ভালকৈ ডাঙৰ হৈ মানে হ'বলৈ প্ৰায় ধৰা চাৰি পাঁচ বছৰ বা আঠ দহ বছৰটো লাগি যাব ভাল ডাঙৰ গছ হ'লে গতিকে আমি সেই তেনে লত যদি আমি গছ কাটি থাকোঁ বা বনাঞ্চলবিলাক ধ্বংস কৰি থাকোঁ তেতিয়াহ'লে সেইটো হলেতোত আমাৰ হয় হয় তাকেইতো এতিয়া আমাৰ যদি গছ গছনি বা বনাঞ্চল নাথাকে এই গছৰ পৰাইতো ফল ফুল এইবিলাক খাই লৈ মানে এ জীৱ জন্তু বিিলাক আহ মানে ডাঙৰ দীঘল হয় তেওঁলোককতোতো আৰু মানে সদায় আমি ধৰক খাদ্য এনেকৈ যোগান ধৰিব নোৱাৰোঁ বা ৰাইজ নিজে যোগান ন ধৰে খাদ্য সিহঁতেতো নিজে খাদ্য প্ৰকৃতিৰ পৰাই লয় ন
হয়
গতিকে আমি প্ৰকৃতিটো বাতাবৰণ আমি ভালকৈ ৰাখিব লাগিব কাৰণ প্ৰকৃতি থাকিলে জীৱ জন্তু থাকিব বা জীৱ জন্তু বা প্ৰকৃতি থাকিলে আমি মানুহ থাকিম হয় নে
মান থাকিম হয় এনেকেই মানে চৰে এইটো বাৰু অ প্ৰকৃতি হ'ল তোমাৰ বন্যপ্ৰাণীৰ ঘৰ চোৱা যদি আমি বন গছ আদি কাটোো ক কাটি কিনে পেলাও তেতিয়া মানে প্ৰাণী বিলাকে উ সিহঁতৰ বাসস্থানটো হেৰুৱাই হয়নে তাৰ ফলত সিহঁত মানুহৰ মানে বসস্থলীলৈ আহে আৰু সংঘাত বৃদ্ধি পায়
হয়
উ
হয় হয়
বাৰু তোমাৰ হিচাপত এই সমস্যাবোৰে ভৱিষ্যতে কি প্ৰভাৱ পেলাব পাৰে
মই হিচাপত ভৱিষ্যতে আমি এই আলোচনা অকণমান আগত আলোচনা কৰাৰ দৰে জীৱ জন্তুৰ এটা সময়ত যদি এনেকৈ যে গছ গছনি হাবি জংঘল কাটি দিয়ে জীৱ জন্তুসকল মানে ৰাজপথলৈ ওলাই আহিব আৰু বহুতো জীৱ জন্তুৰ মৃত্যু হ'ব খাদ্যৰ অভাৱত কিয়নো যদি মানে গছ বন এইবোৰ বনাঞ্চল নাথাকে সিহঁতেৰ খাদ্যবোৰ ক'ত পাব খাদ্যৰ বাবততো তেওঁলোকৰ মৃত্যু হ'ব বাৰু এতিয়া তুমি কিছুমান ঘটনা এতিয়া শুনিবলৈ পাইছানে যে এতিয়া গুৱাহাটী মহানগৰীত মাজে সময়ে যে বাঘ ভালুক এইবোৰ যে ওলাই আহে ৰাজপথলৈ যে ওলাই আহে সেইবোৰনো কিয় ওলাই আহে য কাৰণ আমি সিহঁতে থকা ঠাইবিলাক বাসস্থানবিলাক আমি লৈছোঁ জংঘল বন কাটি পাহাৰ কাটি আমি ঘৰ বনাইছোঁ এনেকুৱা ধৰণৰ বিভিন্ন কিবা কিবি আমি বনাইছোঁ গতিকে সিহঁতৰ ঘৰবোৰ যদি ঠাইবোৰ আমিয়ে লৈ লওঁ সিহঁতে ক'ত থাকিব সিহঁত যদি নিশ্চয় ৰাজপথলৈ ওলাই আহিব
হয় ঠিক কথা কৈছা তুমি ঠিক কথা কৈছা
বোৰ হয়
আৰু তোমাৰ হিচাপত অসম চৰকাৰে মানে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কি কি পদক্ষেপ লোৱাটো উচিত এতিয়াৰ দিনত।
হয় বন্যপ্ৰাণী সংৰক্ষণৰ বাবে চৰকাৰৰ ফালৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ আইন যিহেতু আগৰ পৰাই আছে সেই আইন আমি ভালকৈ বা আৰু উন্নতভাৱে প্ৰণয়ন কৰাটো বিচাৰিম বন্যপ্ৰাণী সংৰক্ষণ আইন, আৰু তাৰ লগতে মানে আমাৰ চৰকাৰ প্ৰশাসন আক আমি মানে ক'ব বিচাৰিম যাতে এই যি মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদয়ানত যি মানে গড় হত্যাৰ দৰে মানে কিছুমান জীৱ জন্তু হত্যাৰ বাঘৰ দাঁত তেনেকুৱা ধৰণৰ যি চোৰাং চিকেৰি মানে যিবোৰ কাৰ্য কৰে সেনেকুৱা ধৰণৰ কামবোৰ যাতে নহওক। তাৰ বাবে মানে আমি বিশেষ মানে এ পদক্ষেপ কিছুমান ল'ব দিব বিচাৰিম যাতে তেওঁ সেইবিলাক মানে জীৱ জন্তুৰ সুৰক্ষা মানে আমাৰ নিশ্চিত থাকে হয়নে?
হয় হয় হয় বাৰু অ মানস ৰাষ্ট্ৰীয় উদ্যানৰ কথা তুমি জানা নেকি মানে কিবা জ্ঞান আছে নেকি তোমাৰ
মানা ৰাষ্ট্ৰীয় উদ্যান হ'ল আমাৰ এ অসমৰ এখন অন্যয়তম মানে বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। তাতে অ বিভিন্ন ধৰণৰ জীৱ জন্তু আদি থকাৰ লগতে মই বাৰু সেইখনলৈ যোৱা নাই কাজিৰঙা গৈছো গতিকে মই ইমান নাজানো তুমি ক'ব পাৰা নেকি অকণমান
হয় মই অলপমান জানো ইয়াৰ বিষয়ে মান আৰীয় ৰাষ্ট্ৰীয় উদ্যান হৈছে তোমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলিও কোৱা হয়
হয় হয় ঠিক
তোমাৰ বাঘ হাতী সোণাৰী